হেল্ল'
কি খবৰ?
অ' ভালে তোমাৰ
এ ভালে কি কৰি আছা?
মই তোমাৰ ভাত বনাই আছো তুমি কি কৰি আছা?
এ মই জাষ্ট খালো অলপ বিচ বিচনাত আহিলোঁ
অ অ হয় নিকি কি খালা আজি?
এ মাছ বনালো মই তুমি
মাছ বনালা মই তোমাৰ এই যে মুৰ্গীৰ যে পদ যে পাই ন' পট আৰু তোমাৰ কলিজা সেই বনাই আছো
অ' আচ্ছা আচ্ছা
উম ভাল লাগে এইটোও কেতিয়াবা বনাই কিনে খালে।
উম এই ফ্ৰাই চ্ৰাই মছলা চচলা দিলে অলপ গাৰ্লিক পেষ্ট এইবিলাক দি পিয়াজ চিয়াজ দি কেনে
উম উম হয় সেনেকুৱা ভাল লাগে।
তুমি ড্ৰাই ফ্ৰাইও বনাব পাৰা সেইটো ভাল হয় জানানা।
উম উম ৰুটিৰ লগত খাওঁতে আৰু ভাল লাগে উম ৰুটিৰ লগত ভাতৰ লগতো ভাল লাগে তুমি এনেই ৰুটি বেছি খোৱা নে ভাত খোৱা।
মইতো ভাতে ভাল পাওঁ কিন্তু ভাত খালে চোন পেট ওলায়।
অ 'মইতো আমাৰতো মানে ঘৰত মানে আমি ভাতে খাওঁ ৰুটি নাখাও
এই আমাৰ ৰুটি বনালে এটা দুটা নহয় অ ত্ৰিশ চল্লিশটা বনাব লাগে।
আমাৰো সেনেকুৱা আৰু সেইকাৰণে আৰু ভাতে অলপ ইজি লাগে
উম উম ভাত ইজি হয় আৰু গৰমত ইমান নৰি ইমান
অ অ সেইকাৰণে ৰুতিটো হয় গৰমত নোৱাৰি উম যোনে বনাই সিহে গম পায় ন
অ' সেইকাৰণে ভাতে বনাই দিও যা আৰু ইমান টাইম নাই যা ভাত বনালে বেছি ইজিয়ে তোমাৰ আকৌ ৰুটি বনোৱা তুমি ভাবা ত্ৰিশ চল্লিশ তুমি ৰুটি বনোৱা তাৰ পিছত আকৌ চব্জি বনোৱা বাপ বাপৰে তাতে দুই ঘণ্টামান লাগিবই তোমাৰ
অ' তাকে আৰু তোমাৰ ঘৰৰ কাম বিলাকো ইমান থাকে কেনৰ দিনত ইমান উম উম তোমাৰ কামটো দেখা
গৰম লাগে
তাকে মো-ৰ আৰু কামটো মানে দেখাত নালাগে যেন মানে বহুত কাম আছে কিন্তু বহুত কাম ওলাই ঘৰৰ ন
বাপৰে কেতিয়াও তুমি মানে ফ্ৰী নাথাকা তোমাৰ কামটো থাকিবই এটা নে দুটা থাকিবই
হয় আম এটোৱে হয় ঘৰৰ মানে
মইতো এইফালে ভাত চাত বনাই থাকো তাৰ পিছত এই বেচিনত তিত তিয়ালৈ চব্জি হৈ আছে তেতিয়ালৈ মই এই বাচন চাচন ধুই লওঁ এই গেছ চেছ মুচি দিও ঝাৰু তাৰু মাৰি দি তেতিয়ালৈ নহলে পিছত চোন মোকে কৰিব লাগিব অ ৰাত কি মই বাচন ধুই দিলোঁ ন এতিয়া চব মানে টো কৰি এতিয়া বাচন ধুই দিলো খালি এটা দুটা আৰু প্লেট যোনে খাব আৰু সেইবিলাকে হ'ব তে ৰাতিপুৱা মোৰ দোকানত যাব লাগে ন সেইকাৰণে মই ৰাতি ধুই কেনে থৈ দিও
আমাৰতো ৰাতিপুৱাও ধো মানে ৰা ৰাতিওটো নুধো
তুমি যদি ৰাতি ধুই ধুই থৈ দিয়া ন ৰাতিপুৱা তোমাৰে কষ্ট নহয় ইমান দি
অ অ সেইটোতো হয় উ কষ্ট নহয় ওম্ ভালে হয় তেতিয়া আৰামকে উঠিব পাৰি আৰু আৰামকে উঠি কিনে কাম কাম কৰিব পাৰি হলেও তোমাৰ বহুত কাম ওলাই উম আৰু ঘৰতো চাবচোন এবাৰ তুমি চাফা কৰিলে ভালকে মিলাই দিলেও তোমাৰ বেয়াই হৈ যায় আৰু বেলেগ দিনা সেনেকুৱাই হৈ যায় সদায় মিলাব লাগে হোম উম উম বহুত লেতেৰা কৰে সেইটোতো হয়
কাপোৰ চাপোৰ ফল্ড কৰি থৈ দিলে জাপি কেনে চব এট টা ওলাব নহয় চব পেলাই কিনে থৈ দিব বেয়া কৰি থৈ দিয়ে সেইকাৰণে খং উঠে মোৰ
মোৰো খং উঠি যায় আৰু বিছনাত এবাৰ শুলে বিছনা চাদৰটো বেয়া কৰি দিয়ে এনেকুৱা
এতিয়া ভাত কিবা খাব ল'ব পুৰা গেছত একদম ঝুল তুল পলাই পেলাই পেলাই কিনে
অ অ মোৰো চছে এনেকুৱাই কৰে
খং উঠে মই যদি চাফা কৰো ন যদি এনেকুৱা কৰে ন মোৰ একদম টেমা চুটি যায় একদম
অ চবৰে
সিটোৱে কৰিব নিজে নিজে বুজিব লাগে ন এহঁতে নে ইহঁতৰ কি আছিল ল'ব লাগে খাব লাগে কি আছে ইহঁতে থুৰি না চাফা কৰিব
মাই বহুত এনেকুৱা থাকে তোমাৰ কিছুমান ল'ৰা ভালকে চাফা কৰে কাম চাম কৰে ধৰা
মোৰ মানে কি হা মোৰ বনাব বহুত বহুত বস্তু মন যায় কিন্তু কি হয় অকলে অকলে কষ্ট কৰিব লাগিব কোনো হেল্প নকৰে ন সেইকাৰণেই এতিয়া বাদ দি আৰু ভাতে বনাই দিও বা যা
অঁহ, সেইকাণে ভাতে বনোৱা আৰু তোমাৰ ঘৰৰ কাম কাপ- কাপোৰ চাপোৰো ধুব লাগে বহুতে লেত
উম বাপ- এই বহুত কাম তোমাৰ ঝাৰু মাৰিব ঝাৰু মাৰিলে ইমান টাইম লাগে আৰু- এটা দুটা ৰুম নহয় ন পচটা ছটা ৰুম বাপ ৰে বাপ
অ আৰু তোমাৰ সদায় লেতেৰা হয় ন ঘৰটো
অ
সদায় সাৰিব লাগে সদায় লেতেৰা হয় তাকে
উম উম তাৰ পিছত কাপোৰ চাপোৰ জাপিব লাগিব বাপৰে আৰু কিচেনটো তুমি ভাত চাত বনালে চব লেতেৰা হবই অ
অ তোমাৰ আল্লাৰ কাপোৰটো ইমান বেয়া হৈ থাকে ন যিমানে তুমি এইটো কৰিবা আকৌ পৰিযা আকৌ বেয়া এটা ওলালে বহুত ওলাই যায় সেনেকুৱাও হৈ যায় কেতিয়াবা তাকে
বোৱা ন বস্ত ওলাই পেলাই দিয়া নাই এনেকুৱা হয়।
উম উম উম হয় এনেকুৱা হয়।
মানে আমি থাক আৰু আমি থাকিলে অঁহ। আমি থাকিলে মানে আৰামত ওলাম কিন্তু ল'ৰাকেইটা বাপৰে যেনে তেনে পেলাই থৈ দিব।
হয় হয় মানে আমাৰ এনেকুৱা হয় কেতিয়াবা কৰবাত এনে জল্দি জল্দিকে ওলাব হ'লে মানে ক- কাপোৰ চাপোৰ ওলাই দিওঁ আৰু গড্ৰজৰ গুটি কাপোৰ ওলাই কিনা। এনেকুৱা হয় হলেও মানে নিজৰে কষ্ট হয় হব ন তেতিয়াতো নিজে কাম এইটো কৰিব লাগিব। ক বাঢ়িয়ে যায় কামটো আৰু।
উম আৰু এই মানুহৰ পৰা যে- তিয়া শুনো নহ এই খং উঠি যায় মোৰ, এহঁতৰ কাৰণে বেলেগৰ পৰাও গালি খাব লাগে। এটা বস্তু মানে চিজিৰ কৰি নাৰাখে ইহঁতে।
উম আৰু কেতিয়াবা এই আলহী আহিলো আৰু ঘৰৰ কাম বাঢ়ি যায়।
উম আৰু মানে নিজৰ কেনেকুৱা নিজৰ-নিজৰ ৰুমত খাইছা ঠিক আছে। এটলিষ্ট বেচিনত যাই কিনে তোৰ প্লেট চিলেট থৈ দি, সেইটো নক নকৰে সিহঁতে বাপৰে ইমান সুস্তি হ'ব নালাগে মানুহৰ।
উম হয় সেইটোতো হয় তাকে। সেইকাৰণে বহুতে তোৱ এই গৰমৰ দিনটো ভাত বনাই-বনাই গৰমত নোৱাৰিয়ে। সেই কাৰণেতো চবজি উম। উম তাকে, কিন্তু
দালিৰ লগত ভাজি বনাই দিয়া নহ'লে দালিত আলু থৈ দিয়া তুমি।
উম-উম আৰু বেছি হাই হেভি খানাও খাব নালাগে গৰমত।
উম হেভি খালে আৰু পেটহে বেয়া হয় নহয় তোমাৰ
উম পেটো বেয়া হয় আৰু নিজৰো কষ্ট হয়। কৰাটো ইমান বনাব লাগে, খোৱাতো একো নকয়।
ভাত চাত বনাই কেনে তাৰ পিছত গা ধুৱ মই।
অ' হয় নেকি তোমাৰ যোনে বনাই সিয়ে গম পায় তোমাৰ এনেতো খোৱা মানুহেতো গম নাপায় ন'। কিমান কষ্ট কৰি বনোৱা হয় খানাবোৰ।
দৌৰি আহো তাৰ পিছত তোমাৰ কি কৰোঁ যে অলপ টাইম বহো, তাৰ পাছত ভাত চাত বনাই লও একেবাৰতে তাৰ পিছত আহি গা ধুৱ, নহ'লে গা ধুই আহি কিনে আকৌ ভাত বনালে সেই চেমে হৈ যাব।
অ'-অ' হয় সেইটোতো হয় মই এনেকুৱাই কৰোঁ মই দিনতো এনেকে প্ৰিয়াই কৰোঁ দুপৰীয়া তোমাৰ ভাত চাত বনাই ঘৰ চৰ চাফা কৰিয়ে গা ধো। এনেই গা ধুই কিনা এনে আকৌ মানে লেতেৰা হৈ যায় কেনেকুৱা লেতেৰা লাগে ন' তোমাৰ কিচেনবোৰ চাফা কৰিব লাগে।
কিচ কেইটা ভাল নালাগে মোৰ।
উম-উম। সেইকাৰণে অ'-অ' ঘাম ওলাই অ' মই বেয়া পাওঁ আৰু ওলাই যায় তোমাৰ গেছৰ ভাপেদি
উম-উম সেইটো ওলাব সেইটোতো তোমাৰ সেইটোৱে হয় ওলাবই তোমাৰ। কাম কৰিলে গৰম উঠে ন' গাত সেইটোতো ওলাবই তোমাৰ।
গৰম উঠে যে সেইকাৰণে বহুত আৰু দিনটো
এ মোৰটো আৰু দোকানো যাব লাগে মোৰটো আৰু কাম, তাই তুমি জানা নহয় এটা চ খুলিব কাৰণে যি দম লাগে বাপাৰে হাত চাত বিষ উঠি যায় একদম। অ' নিজেই খুলিব লাগে দুটা চাৰ্টাৰ আছে এটাও নহয় দুটা। এটা মানে ঠিক ঠাক এটা ইমান টাইট হৈ বাপৰে।
এ মানে মানুহে নুখুলি দিয়ে নেকি মানে কোনোবাই।
নাই-নাই নিজে খুলিব লাগে যাই কিনে তুমি দোকানতো যিমানে টো হওক না বাপৰে বস্তু খিনি সজাবৰ কাৰণে বহুত টাইম লাগে। এটা মানুহে অকলে কৰিব নোৱাৰি। অ' গোটেই খনকে লাগে তোমাৰ।
অ' সদায় মানেটো এইটো হৈ যায়, অ' হয় নেকি আৰু যা যাই কিনা যাৰো জাৰো মাৰিব লাগি চাগে ৰাতিপুৱা।
চব মুচিব লাগে চব কৰিব লাগে।
অ' তুমিয়ে কৰা?
উম আৰু চিজিল বস্তু বিলাক চিজিল কৰিব লাগে নহ'লে বেয়া দেখি ন'।
উম হয়-হয় বেয়া দেখি এইটো হয় এইটো কৰিবই লাগে চবৰে কাম যে মানে তোমাৰ এনেকুৱা দোকান দি বিলাকতো বহুত এনেকুৱা
এটা দোকান-দোকান খোলা ন' বহুত ডাঙৰ টাক্স হয় এটা। দেখাত বহুত মানে এনে এনেকুৱা লাগে যে কাষ্টমাৰ আহে ন' এইটো নাই সিটো নাই কিন্তু যোনে কৰে ন' কামটো সেইটোৱে গম পায়।
অ' হয় আৰু কি কিছুমান মানুহে আহি কিনে চাই-চাই-চাই নলয় ন' আৰু
উম এ বেয়া লাগে আৰু ক'ব নোৱাৰি ন কাষ্টমাৰ হয়।
উম উম হয় সেইকাৰণে এনেকুৱা বেয়া লাগি যায় যে মানে ইমান বেয়া কৰি দিয়ে বচ
আৰু তোমাৰ দামবিলাক ইমান বাঢ়িছে ন যে কোন কিবা নাথাকিলে কাষ্টমাৰ কাষ্টমাৰে কি হয় যে এইটো নাই সেইটো নাই সেইটো কবয়ে। কিন্তু বস্তু আনা পইচা থাকিব লাগিব ন। এটা বস্তু থাক এটা যদি ই শেখৰ এইবিলাকে আনিলে তোমাৰ দুই হাজাৰ, তিনি হাজাৰ তাত তে যাই তাৰ পিছত এ বেলেগ আৰু থাকিলে দছ টেন থাউজেন্দো যদি ভৰাই দিও ন তেতিয়া কমে
অ, অ হয়। সেনেকুৱা হয় তোমাৰ। বস্তু বিলাক একে মানে মাহতে উঠোৱা ন?
মাহত নহয়। সদায় সদায় আহে এনেকুৱা, যি নাথাকে মানে নেক্সট ডে আহি যায় এনেকুৱা টাইপৰ।
অ, অ।
পইচা থাকিলে মানে নাৰাখো আমি। চিধা বস্তুখিনি আনি থৈ দিওঁ যে দোকানটো ফুল হৈ থাকিব লাগিব আৰু আমাৰ আগতে ইমান মানুহে বাকী লৈ কেনে চেভেন্টি থাউজেণ্ড টু এইটি থাউজেন এনে বাকী লৈ কেনে গুচি গৈছে। তেনেকুৱা বদমাচ, সেইকাৰণে এতিয়া কি কৰিছো মাল টো মানে বেয়াই হওক, কিন্তু মই বাকী নিদিওঁৱে নহয়।
অ মানে বিশ্বাসীক দিবা এনেকুৱা নিদিবা আৰু যত যাকে তাকে এনেকুৱা দিব নালাগে। কিছুমানে সেনেকুৱা কৰি দিয়ে কিন্তু। মানে লৈ কিনা পলাই যায়। উম, উম। হয়, বহুত এনেকুৱা থাকে। উম বহুত, অ বহুত থাকে এনেকুৱা তোমাৰ মানে এনে
তোমাৰ কোনোবা কোনবাই কি কৰিছে আধাৰ কাৰ্ড দি কিনেও পলাই গৈছে।
হয় নেকি কিয়?
এ পইচা লয় আৰু দছ হাজাৰ, এঘাৰ হাজাৰ। সেইকাৰণে এতিয়া নিদিও আৰু চিকিউৰিটিবিলাক ন ভৰসা নাই চিকিউৰিটি আজি আছে, কালি নাই। সেইকাৰণে ভৰসা নাই ইহঁতৰ ওপৰত।
অ, অ হয়। ঠিকেই ক'লা, উম সেইকাৰণে অ সেইটোতো হয় তোমাৰ।
ভৰসা নাই আজি-কালি কোনবা কি বা কৰে?
উম, উম তাকেই।
কিবা মানে যাক যাক চিনি পাওঁ তাকে দিওঁ, বেচি নিদিওঁ আৰু।
অ, অ চিনাকি আজি-কালি চিনাকিও বহুত সেইটো কৰে আৰু বাক বাকী-চাকী ল'লে দিবও নখুজে আৰু।
আচ্ছা ঠিক আছে দিয়া পিছত কল কৰি আছো মই। দিয়া বাই, বাই গুড নাইট।
উম, দিয়া গুড নাইট।